কি কৰি আছা?
অ আছু ৰ'বা তোমাৰ এনে আছো, তুমি?
অ আছিলো এনে ভাবিলো এটা কথা পাতো তোমাৰ লগত সেইকাৰণে কৰা কোৱা
অ অ মই তোমাৰ এই বিশেষ মই মাজুলীৰ বিষয়ে অলপমান কথা পাতিম বুলি ভাবিলো তোমাৰ লগত।
অ মাজুলী নদীদ্বীপ।
হয় মাজুলী, মাজুলীৰ বিষয়ে তুমি কি জানা?
মাজুলী বুলি ক'লে মাজুলী এখন সত্ৰ ভূমি বুলি জানো আৰু মাজুলীখন দেখিবলৈ বহুত ধুনীয়া। তাৰ প্ৰাকৃতিক সৌন্দৰ্য তাৰ ঐতিহাসিক ঐতিহাসিক আদি বৃত্তি এইবোৰ অলপ জানো আৰু খুবেই ধুনীয়া বুলি জানো মাজুলীখন দেখিবলৈ।
হয় হয় মাজুলীৰ যি প্ৰাকৃতিক সৌন্দৰ্য যি ভৌগলিক তাৰ আকৃতি কি ক'ম তাৰ কথা আৰু তুমি মাজুলীৰ ক'ত অৱস্থিত সেইটো জানানে?
মাজুলী ব্ৰহ্মপুত্ৰৰ ওপৰৰ ওপৰতে অৱস্থিত বুলি মই জানো, হয় নহয় জানো?
হয় হয় মাজুলী অসমৰ ওপৰত অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত ইয়াক নদীয়া কৰি ৰাখে ইয়াক শান্তৰ সেউজীয়া এক মানে নদীদ্বীপ।
হয়, এয়া তুমি যে ক'লা এ শান্তৰ সেউজীয়া এই মাজুলীক খন শান্ত বা সেউজীয়া কৰি ৰাখিবলৈ হ'লে আমি গছ-গছনি তাত কাট তিব নালাগিব, নহয় জানো?
হয় হয় নিশ্চয় নিশ্চয়। আৰু ব্ৰহ্মপুত্ৰ নদীত, অ ব্ৰহ্ম নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে যিহেতু অৱস্থিত গছ-গছনিৰ ৰোপন কৰিব লাগিব।
হয় আৰু গছ-গছনি ৰোপন কৰিয়ে আমি সেই ঠাইখন সেউজীয়া আৰু শান্তময় যিমান খিনি হৈছে তাৰ তাৰ তুলনাত আমি আকৌ দুগুণ শান ত আৰু সেউজীয়া কৰি তুলিব লাগিব।
হয় হয় তুমি এই মাজুলী সত্ৰৰ বিষয়ে কি কি শুনিছা?
অ এনেই মই শুনিছো মাজুলীখনক সত্ৰ ভূমি বুলি কোৱা হয় আৰু মাজুলীত বিভিন্ন ধৰণৰ সত্ৰ আছে। আৰু সেইকাৰ সেইকাৰণে হয়তো মাজুলীখন ঐ-ঐতিহাসিকভাৱে ভৰি অ ভৰিপূৰ্ণ। তুমি অকনমান সত্ৰৰ বিষয়ে কোৱাচোন মাজুলীৰ।
অ মাজুলী সত্ৰতো তোমাৰ আউনীআটী সত্ৰ, তোমাৰ বেঙেনাবাৰী সত সত্ৰ আৰু বিভিন্ন সত্ৰ আছে তাত। আৰু তোমাৰ যেনেকে দক্ষিণ পাট সত্ৰ, গমূৰ সত্ৰ, এইবোৰ অতিকৈ বিখ্যাত আৰু এইবোৰ সত্ৰ চাবলৈ বিদেশৰ বহু পৰ্যটকে আহে এই সত্ৰ সমূহ চাবলৈ।
হয় তুমি এনে মাজুলী গৈছানে কেতিয়াবা?
হয় মই মাজুলী গৈছো তোমাৰ স্কুলৰ পৰা যেতিয়া আমাৰ হয় শিক্ষামূলক ভ্ৰমণ হিচাপে লৈ গৈছো বিদ্যালয়ৰ পৰা, শিক্ষামূলক ভ্ৰমণৰ ক্ষেত্ৰত মই মাজুলী গৈ ত আৰু তোমাৰ কেইবছৰমান আগত মই তোমাৰ ৰাস চাব লাগৈছ তুমি নিশ্চয় মাজতে ৰাস খৰ কথা শুনিছায়ে।
হয় হয় মাজুলীৰ ৰাস চাবলৈ যাব মোৰো মন আছে মই কিন্তু আজিলৈকে বাৰু মাজুলী গৈ পোৱা নাই। কিন্তু মই অহা বছৰ মানে মানে এইবাৰ আহিবলৈগে ৰাস মহোৎসৱলৈকে মই যাবলৈ চেষ্টা চলাম। কাৰণ কিয়নো মোৰ তাত যাবলৈ খুবেই ইচ্ছা আছে।
হয় আৰু তুমি তাত জানানে ৰাসৰ লগতে আৰু কৃষি উৎসৱ পালন কৰা হয়?
নাই ভালদৰে নাজানো মই তোমাৰ পৰা জানিবলৈ বিচাৰো।
মই জনাত তাত ৰাস মহোৎসৱ অতিকৈ বিখ্যাত তাৰ লগতে ইয়াত বিহুৰো আলি আই লৃগাং, দৌল উৎসৱ আদি খুব ধুম ধামেৰে উদযাপন কৰা হয়। বিশেষকৈ ৰাস মহোৎসৱত ভাওনা সংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন তোমাৰ সাংস্কৃতিক অনুষ্ঠান থাকে আৰু তোমাৰ বিভিন্ন দেশ বিদেশৰ পৰ্যটকো ইয়াত আহে। তুমি চাগে মাজুলী আন এটা ক্ষেত্ৰতো বিখ্যাত বুলি জানা চাগে।
কোনটো ক্ষেত্ৰত?
মুখা শিল্প।
হয় হয় হয় মই জানো আৰু সেইটো ক্ষেত্ৰৰ বাবে মাজুলীখন আকৌ মাজুলীখন আকৌ নিজে নিজক লৈ এটা মানে গৌৰৱানঞ্চিত অনুভৱ কৰিব পাৰে।
হয় তুমি মুখা শিল্পৰ বিষয়ে কি জানা?
মুখাশিল্পৰ বিষয়ে?
হয়।
মুখা শিল্প বুলি ক'লে মাজুলীখন মাজুলীখনে মাজুলীখন জানো ভা ভাওনাটো যাটো ভাওনাটো জানো কিছু ক্ষেত্ৰত আগবঢ়া নহয় জানো?
হয় হয়। আমাৰ যিবিলাক ৰাস মহোৎসৱত যিবিলাক সাংস্কৃতিক অনুষ্ঠান থাকে তাত ভাওনাই বিশেষ গ গুৰুত্ব দিয়ে আৰু সেই ভাও হয় ভাওনাৰ বিশেষ আকৰ্ষণ হয় তাত আৰু ভাওনাতে আমাৰ যি মুখা থাকে মুখা শিল্পটো ব্যৱহাৰ হয় এইখন ব্যৱহাৰ হয়। মুখা কেনেদৰে বনোৱা হয় তুমি জানানে?
নাই নাজানো।
বাহ বিলাক পাতল পাতল কৰে কাটি তাৰ যিবিলাক থাটি থাকে এইবিলাক মুখাৰ এক মুখৰ ৰূপ দি কিনে তাত সাজা হয় তাৰ পিছত তাক মাটিৰে লেপি দিয়া হয় আৰু সেই মাটিৰে লেপা এখন মুখ তৈয়াৰ হয় সেইখনে ৰাস মহোৎসৱত ভাৱনাখণত ব্যৱহাৰ কৰা হয়।
অ সেইবোৰে হয়তো সেইবোৰে হয়তো মাজুলীৰ এক বিশেষ অন্যতম পৰিচয়।
হয় হয়। আৰু তাত কি এ তাৰ কি কি মানে জীৱিকাৰ সৈতে মানুহ বিলাক জড়িত হৈ থাকে, তুমি তাৰ ওপৰত কিবা ক'ব খুজিবা নেকি?
উম তাত হয়টো মানুহবোৰে তাত হয়তো মানুহবোৰে এইবোৰ তুমি যে ক'লা মুখা মু মুখা আদি মুখা আদি নিৰ্মাণ কৰি সেইবোৰ সেই সেই সেইবোৰ বজাৰলৈকে নি বাৰ বা ৰাম ৰাস মহোৎসৱৰ ৰা ৰাস মহোৎসৱৰ আগত সেইবোৰ উলিয়াই ৰাস মহোৎসৱৰ সেইবোৰ অহ সেইবোৰ সেইবোৰ বেপাৰ বাণিজ্য আদি। কৰি এনেদৰে জী জীৱিকা নিৰ নিৰ জীৱিকা জীয়াই থাকে বুলি মই ভাবোঁ।
অ ত ম িকা অ ঠিকা খ লাগ তাত কৃষিৰ ওপৰতো নিৰ্ভৰশীল ধান খেতি আৰু তোমাৰ মাছ ধৰা আৰু। পশুপালন হাতেৰে। তৈয়াৰ কৰা সামগ্ৰী বা বেতৰ শিল্প আদিৰ সৈতে তেওঁলোকৰ। অণ্যই উপাৰ্জনাৰ এক অন্য এক উৎস তেওঁলোকৰ তাৰ মানুহে বিশেষকৈ। মুখা শিল্পৰ লগত আহ মাছ ধৰা কাৰ্যৰ লগতো জড়িত হৈ থাকে।
হয় যিহেতু যিহেতু তোমাৰ। উম যিয়ে যিহেতু তোমাৰ কাষতে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰখন অৱস্থিত। গতিকে, গ। গতিকে, গতিকে, তেখেতসকলে সহজে সহজে মা মা মাছ আদি শিল্পৰ লগত জড়িত হ'ব পাৰে!
হয়! হয়! আৰু তুমি মাজুলীৰ পৰিৱেশ আৰু জীৱ জন্তুৰ বিষয় কথা কি কবা?
হয়! মাজুলীৰ পৰিৱেশটো দেখিবলৈ অতিকৈ ধুনীয়া সেইকাৰণে তো সেইকাৰণে তুমি মই চা। হয় আৰম্ভণিতে আৰম্ভ কৰিছো যে শান্তময় আৰু সেউজীয়া? শান্তময় আৰু সেউজীয়া এই কাৰণেই আৰম্ভ হৈছে কাৰণ মাজুলী খন সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া আৰু। অহ' গছ গছনিৰে ভৰপূৰ! হয়নে?
হয় আৰু হয়! গছ গছনিতো ভৰপূৰ আৰু। খন‌ মাজুলীখন যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ কাষতে অৱস্থিত! আহ'। সেইবাবে আৰু জলাশয়ৰ আৰু প্ৰাকৃতিক পৰিৱেশত বিভিন্ন চৰাই চিৰিকটি আৰু। বিভিন্ন পৰিভ্ৰমী। চৰাই ইয়াত আহা দেখা যায়। সেয়ে যিয়ে আঞ্চলিক প্ৰা। কৃতিক প্ৰেমিক সকলক। এক বিশেষ মানে অনুভৱ দিয়ে বা বিশেষ। আকৰ্ষণৰ সৃষ্টি কৰে। পৰিভ্ৰমী চৰাই
হয়! তাৰ ফলতে হয়তো মাজুলীৰ মাজুলীৰ যি মাজুলী। থকা যিবিলাক গ মাজুলীত থকা যিবিলাক জীৱ জন্তু আদি আছে বা‌। চৰাই চিৰিকটি সেইবোৰে সে সেইবোৰে এটা ধুনীয়া এটা আশ্ৰয়স্থলত আছে যি কি হয়! কি কিয় কিয়নো মাজুলীখন সেউজীয়া তেওঁলোকে এক। সেউজীয়া পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰিছে সেই চৰাই চিৰিকটি সেই জীৱ জন্তুবোৰে।
হয়! কিন্তু মই শুনিছো বৰ্তমান সময়ত মাজুলী বি। ভিন্ন সমস্যাৰ সন্মুখীনৰ সন্মুখীন হৈ আছে! তুমি ইয়াৰ ওপৰত কি কবা?
হয়তো চাগে সেইবোৰ চৰকাৰৰ উন্নয়নৰ ফলতে কিছুমান সমস্যাৰ সন্মুখীন হৈছে তুমি সেইটো কোৱা নাই জানো।
হয়‌‌ হয়। হয় দেখা পাই চাই ‌ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই। মাজুলীৰ অন্যতম ডাঙৰ সমস্যা প্ৰতি বছৰে বান আৰু। খহনীয়াৰ ‌ফলত‌ মাটিৰ নদীত। বিলীন হৈ যাই আছে। ইয়াৰ ফলত বহু মানুহে নিজৰ। ঘৰ‌ দুৱাৰ‌ হেৰুৱাব লগা হৈছে আৰু পানী সত্ৰ বহু কেইখন ‌ন। হেৰুৱাব লগা হৈছে? তুমি ইয়াৰ ওপৰত কি কবা চৰকাৰে ইয়াৰ ওপৰত কেনেদৰে গুৰুত্ব দিব লাগে!
হয় এইটো তো খুবেই খুবেই মানে লজ্জাজনক কথা হৈছে যে আমি সত্ৰ হেৰুৱাব লগা হৈছে? এই এই এই গৰাখহনীয়া বাবে। সত্ৰ সত্ৰ যা যাৰ কাৰণে নেকি সত্ৰ ভূমি বুলি মাজুলী মাজুলীক সত্ৰ সত্ৰ ভূমি বুলি কোৱা হয়। আৰু আমি যদি সত্ৰকে যদি গৰাখহনীয়া বা আহ' বানপানী আদিৰ কাৰণে যিটো সত্ৰকে হেৰুৱাব লগা হয়। এইটোতো আমাৰ অসমবাসীৰ বাবে বা মাজুলীবাসী বাবে অতিকৈ লজ্জাজনক ঘটনা। গতিকে চৰকাৰে ইয়াৰ ইয়াৰ ওপৰত গৰাখহনীয়ে কেনেদৰে কমাব পাৰি বা বানপানীৰ ওপৰত কেনেদৰে ব্ৰহ্মপুত্ৰৰ লগত খেদাই দিব পাৰোঁ এইবোৰ এটা ভাল এটা ডিচিছন বা ভাল এটা সিদ্ধান্ত ল'ব লাগে।
হয় আৰু পৰ্যটন ক্ষেত্ৰত মাজুলী কেনেদৰে গুৰুত্ব বুলি ধৰা পৰ্যটন ক্ষেত্ৰত মাজুলীৰ কেনেদৰে বিশেষ ভূমিকা দিয়া বুলি তুমি ভাবা?
পৰ্যটন ক্ষেত্ৰত বুলি ক'লে এতিয়া তোমাৰ এইখিনিয়ে হ'ব মানে চোৱা আমি আমি বিভিন্ন দিশত আগবাঢ়ি গৈ আছোঁ। ঠিক তেনে ঠিক তেনেদৰে আমি পৰ্যটন বিষয় পৰ্যটনৰ বিষয়ে আমি চৰকাৰক চৰকাৰক আমি আবেদন পঠিয়াব লাগে। আবেদন পঠিয়াই আমি চৰকাৰৰ কথা বতৰা পাতি আমি পৰ্যটন বিষয়টো অকণমান গুৰুত্ব দি কেনে আমি পৰ্যটন বিষয়টো আগবঢ়াই লৈ য লাগে, তেতিয়াহে আমি মাজুলীক আকৌ আমি আগৰ নিচিনা সত্ৰ অবিভূমি বুলি আমি পৰিচয় দিব পাৰিম। তেতিয়া আমাৰ বাহিৰৰ বিভিন্ন দেশ বিদেশৰ পৰা মানুহ আহি আকৌ মাজুলী লৈকে ভ্ৰমণ কৰিব আহিব। তেওঁলোকে গৌৰৱাঞ্চিত ভাৱে নিজৰ ঠাইত গৈ ক'ব পাৰিব। যে আমি, আমি অসমৰ মাজুলীৰ পৰা ফুৰি আহিলো। জাকন নেকি সত্ৰ অভিভূমি বুলি জনা যায়।
হয়, তুমি ঠিক কথা কৈছা মাজুলী যিহেতু অসমৰে অন্য তম প্ৰধান পৰ্যটনস্থলী দেশ বিদেশৰ হাজাৰ হাজাৰ পৰ্যটন ইয়াৰলৈ আহে। সএ, ভাওনা, লোক সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যত উপভোগ কৰে। মাজুলী যিহেতু অসমৰ এক পৰ্যটনস্থলী, যাৰ ফলত অসমৰ ৰাজনৈতিক বা অৰ্থনৈতিক ক্ষেত্ৰতো মাজুলীয়ে এক বিশেষ ভূমিকা দিয়া কাৰণে যিহেতু পৰ্যটন ক্ষেত্ৰ ত নিশ্চয় চৰকাৰৰ অৰ্থনৈতিক ক্ষেত্ৰত ইয়াক প্ৰভাৱ পেলায়। আৰু চৰকাৰে তুমি ক'লা সত্ৰ হেৰুৱাব লগা হৈছে। এইটোৰ ওপৰত চৰকাৰে গুৰুত্ব দিবলৈ যাতে গাৰাখহনীযা ফলত সএ হেৰুৱাব নালাগে। আৰু অসমৰ অসমত মাজুলী আছে বুলি আমি গৌৰৱ কৰিবলৈ পাৰো। যাতে পিছলৈ পিচতে ওপৰত গুৰুত্ব দিব লাগে। মাজুলী ভ্ৰমণৰ উচিত সময়ৰ কথা তুমি কি ভাবা? আমি কোনটো সময়ত ভ্ৰমণ কৰিব লাগে উচিত সময়?
অ, বৰ্তমানতো চাগে উচিত সময় নহয়। কিয়নো বৰ্তমান বৰষুণ আদি বৰ্তমান, বৰ্তমান বৰষুণত কেতিয়া কি বানপানী হৈ যায় কেতিয়া কি আমি সমস্যাৰ সন্মুখীন হৈ যাওঁ একো ধৰিব নোৱাৰি। গতিকে বৰ্তমান সময় উচিত নহয়। আহ তোমাৰ ধৰা অক্টোবৰৰ পিছত কাতি মাহ, সেইবোৰ সময় মোৰ মাজেৰে উচ উচিত তুমি কি কোৱা?
হয়। তুমি ঠিক কথাই একদম। আহ মাজুলীৰ ভ্ৰমণ কৰাৰ সময় হৈছে মাৰ্চৰ মাহত আৰু তোমাৰ অক্টোবৰৰ মাহত। সেই দুটা সময়ত তোমাৰ মানে প্ৰাকৃতিক পৰিৱেশ তোমাৰ অতি মনোমোহা, সেইফালে গছত নতুন পাত আহে আৰু তোমাৰ ভৌগলিকতটো তাৰ পৰিৱেশটো অতি শান্ত হৈ থাকে সেইখিনি সময়ত।
হয়। দিয়া বাৰু ভাল লাগিলে আজি মাজুলীৰ বিষয়ে ক লৈ তোমাৰ পৰা বহুতখিনি অভিজ্ঞতা লাভ কৰিলো।
হয়, মোৰো ভাল লাগে যোন ঐতিহাসিক আৰু সাংস্কৃতিক ঠাইৰ বিষয়ে তোমাৰ সতে কথা পাতি মই গৌৰৱ বোধ কৰিলো।
হয়, দিয়া ধন্যবাদ।
অ।